হেল্ল' কি কৰি আছা
এয়া এনেই আছো তুমি
ময়ো এনেই আছোঁ ৰ'বা গা পা ধুই চাহ তাহ খালোঁ
আহ
তুমি?
ময়ো চাহ তাহ খালো বাৰু ধুলো ধুলো
উম ঢেৰ কাম কৰা নাই?
এ কৰিলো হ'ল কাম তোমালোকৰ?
আমাৰো মই কৰিলো ইমান কাম নাথাকে
অ
লেতেৰা কৰা মানুহ নাই
অ তাকেই
কাম বিলাক মানে লগে লগে কৰি গলে মানে কাম নাথাকে যে
অ সেইটোৱে আৰু থৈ দিলে থাকি যায়
সেইটোৱে ধৰি থই দিলে থাকি যায়গে
আহ
বতৰটো আজি ভাল কৰিছে ন অকমান
উম আমাৰ ইয়াত বত মাৰি আছে
তাকে আমাৰ ফালেও একেই বাৰু ৰ'দতটো বেছি দিয়া নাই আজি হম
আমাৰো মানে বত ম াই আছে ৰ'দো নাই দিয়া বাৰু ঠাণ্ডা ঠাণ্ডাই কৰিছে
ভালেই আছে বাৰু এনেকে ন পথাৰ কামো ভাল হয় হম
ৰ'দ দিলে বেয়া হে
উম কতো যাব কৰিব নোৱাৰা হম
অ
হ
ত কি ভাত কেতিয়া খাবা
ভাত বনাব লাগিব এতিয়ো চাহ ভ চাহ পানী খাই লৈছো
অঁ
ভাতটো বহাব লাগিব লাহেকে আৰু চাৰে এঘাৰটামান বাজিলে তাকে কি বনাওঁ বোলো তুমি বনোৱা নাই ভাত
হা
তুমি ভাত বনোৱা নাই
উম বনাও বনাম অলপ পিছত
তুমি বনোৱা নে মাও বনাই
উম মাও বনাই ময়ও বনাওঁ মিলি জুলি বনাও আৰু
ঠিকে আছে মিলি জুলি কৰিলে সোনকালে আৰু কাম
আহ
উ কালি মানে বেজি ললো যে
আহ
হাতখননেকে পূৰা বিষাই আছে
আহ আহ
হেৰি সোমাইছিলে মানে চিচা সোমাইছিলে ভৰিত
আহ
আকৌ নললেও ডাঙৰ কিবা হৈ যায় বুলি ভয় লাগে
অ চবজ হৈ যাব পাৰে
চবেই কৈ আছিলে লৈ আহিব একো নাই কিন্তু লৈ আহি ো হয় মইছো নিবি খাব বুলি
আহ!
মানে অনুভৱ হৈছে বিষটো আৰু মানে এই যে কয় যে বিহুহা বুলি যে কয়।
অ'-
সেই বস্তুটো মোৰ সু বোলাই কিয় জানো
আহ!
টো মানে ইমান ঔষধ খাই আছোঁ তেওঁ ওলাই থাকে এণ্টিবায়টিক খাওঁ তেওঁ ওলায়,
ইমানৰ আ অ'
তেজপুৰ কিবা বেয়া হৈছে নে কি হৈছে জানো।
অ!
ডক্ক্তৰক বাৰেকুটি দেখাও তেওঁ মানে সেইটোৱে
অ'
হয় কিছুমানৰ তেনেকে হৈয়ে থাকে।
হৈ থাকে কি কৰিবা বৰ বিষ বুজিছা
আহ!
আকৌ সেয়া লাগি পেলাই য'তে ত'তে শুই যায়।
উম!
তেজৰ কাৰণেই হয় নেকি?
হবও পাৰে।
উম! ড্ক্তৰে কয় গৰমৰ কাৰণে হৈছে কিন্তু গৰমৰ কাৰণে নহয় বাৰু এইটো তেজৰ কাৰণেহে হোৱা হৈগোলা।
জানো এতিয়া ময়ো নোজানো নহয়।
উম মায়ে কৈছে বেছি দেৰিলৈকে শুই থাক যে সেইকাৰণে হৈছে মায়ে আৰু সেইটোহে মোৰ ভুলতহে চাই আৰু ভাল কাম ভাল। কিমান কি কৰিছো সেয়া নেদেখে ৰাতিপুৱা শুই থকাাতটোহে আগতে তেনেকে
সেইছাইটো নে ছোৱালী মানুহ অকণ সোনকালে উঠিব লাগে আৰু
সোনকালে উঠিলেও চব কাম কৰিলেোও মানে সেইটোৱে দেখিব মায়ে অকমান যদি তুমি কাম কাম কৰি পেলাই বহি মোবাইলটো চাবা সেইটোৱে ক'ব।
আহ! !
গ'লা আৰু
তাকে!
যে অকমান সময় চাওঁ তেওঁ গালি পাৰে আৰু কৰিবা কি?
অ তাকেই গালি পাৰিবই কিয়ণো নাপাৰিব।
চবৰ ঘৰতে আৰু
তাকে মোকো গালি পাৰে বাৰু,
উম আগতেতো মাৰিছিলে এতিয়াতো বাৰু ডাঙৰ জোকে মাৰে নামাৰে আৰু
অ পিছে ক'ত মাৰিবনো।
উম এতিয়া মাৰিব বেয়া পায়।
আহ!
আমাৰ ইয়ালৈ মানে সৰু বাচ্ছা এটাই মানে খেলি খেলি ইমান তাৰ ঘৰলে খুব মৰম কৰে আমাৰ ঘৰলে বোলে খুব মাৰিছিলে। লৰা মানুহ ভাল পায় মায়ে।
অ'
কৈছে বোলে আমাৰ যদি ল'ৰা পোৱালি এটা হোৱা হয় মই বোলে লৈ আহিলো হয় কবৰ পৰা।
িব কাৰ নাই
কিয়নো দিব বেলেগে কোৱাচোন তুমি হয় ন নহয়
অ
বেলেগৰ বাচ্ছা এটা তোমাক দিব নেকি এনে এনে কোৱাচোন
তাকেইেতো
ইমান কষ্টক মাকে ডাঙৰ দীঘল কৰিব
অ নিদিয়ে নিদিয়ে কত দিব আহ
কি কৰি আছা
এয়া এনেই আছো
তাকে মোৰ স মুৰ্গী পোৱালি মাত শুনি আছোঁ
তাকেও আছে মানে আমাৰ ঘৰত মুৰ্গী পোৱালি
আইও ভাত দিছ নাই
ভাত দিছো খাই
আও সৰু হৈ আছে
অ সৰু হৈ আছে
উম মাকৰ লগত থাকে চাগে
অ মাকৰ লগতে থাকিব আৰু কাৰ লগতনো থাকিব অ
উ উম কেইটা আছে
এয়া কি বুলি কয় দছটামান হ'ব
হাঁহ নাই তোমালোকৰ অঐ মৰি যায় সৰুতে গম পাইছানে মানে কি জানা ভালকে মানে পিঞ্জিৰা বনাই যে ৰাখে যে
আহ
পেলাক খানা তো মানে খোৱা বস্তু খিনি দিব লাগে দানা চানা তাৰ লগত মানে ত ম মে ডাঙৰে হয় আৰু হেৰিও হয় মৰিও নাযায় বেমাৰ আজাৰ নহয়
আহ
এই ভিটামিন পাই নহয় হিয় দি দিব লাগে ভাতৰ লগত আমাৰ তেনেকে ডাঙৰ কৰিছিলে আমাৰ মুৰ্গী হাঁহ মুৰ্গী নাই বাৰু হাঁহ আছিলে
অ
হাঁহবলাকো খোব মৰে নহয়
অ মৰে এতিয়া সৰুতে মৰে বাৰু
জীয়াবলৈ বহুত টানবইছা তাতে নেউলৈ খাই পেলাই
অ আমাৰ ইয়াত নেউল ঢেৰ আছে
উম
বাহতলৈ যাবই নোৱাৰি খাই খাই পেলাই আৰু অহ
নেউল আহে সাপ আহে েৰ বস্তু এই পেলাই আহে মানে মুৰ্গী মানে হাঁহৰ দিম পেলাই খাই খাই গুচি যায়
অ
আমি ভাবো চ চ আ একৌ পাৰা নাই আচলতে খাই খাই গুচি যায় ন আৰু তলফালেদি মানে সিহতে হেৰি জোগা বনাই লৈছে আহিব পৰাগে
অ
সুবিধা হ'ব আৰু আমি গ'ম নাপাম বুলি ভাবিছে মানে যিটো নেওল নহয় খাই খাই বুঢ়া হৈ গৈছে সি একে আৰু
তাকে হে অ আগৰ পাই আছে - চাগে তো মাৰিবও পৰা নাই মাৰি পেলাবা-
ম দেখিলেতো তাকে তহি দেখাই পেলাই চুৰ নকৰা নহয়-
অ, তাকে যেতিয়া মুৰ্গীয়েক আনিবা দি এতিয়া যাবা দৰি
মুৰ্গী নহয় বাৰু আমাৰ হাঁহ আছিলে। এতিয়া মানে- কি হ'ল মাজতে দুটা মানে হাহ গ'ল বুলি ক'লে একেবাৰে গ'ল আৰু চাৰিটা আছিলে। প্ৰথমতে এটা- গাড়ীয়ে খুন্দালে সেইটো দি দিয়া হ'ল মানে গাঁৱৰে ল'ৰা এজনে খুন্দিয়ালে ন- লোকচানো হৈছে বাৰু আমাৰ হাঁহো ডিম ডিম পালি আছিলো যে- লোকচান হৈছে আমাৰ বহুত। খিনি আৰু সন্ধিয়াৰ কাৰণে পইচাটো দিলে বাৰু ল'ৰাজনে- হয়তো ল'ৰাজনে বিক্ৰী কৰি দিব নহলে খাই পেলাব আৰু এ এ আহ- এটা কুকুৰে নিলে
আহ।
আৰু দুটা মানে কি হল যে দুটানো ৰাখি পেলাই কি কৰিব মাহতে মায়ে কৈছে এই দুটাকো মাৰ- মাৰি পেলোৱাতকে দি দিয়ে ভাল।
অ।
দুটা দিলে কিবা কিবি এটা পালে আৰু মৰি যোৱাতকে হওক দিয়া কিবা এটা পাইছে-
অ।
কুকুৰা মানে ফালি পেলাই গম পাইছে না আমাইফালে একো বস্তু- চুনুৱা তুমি
খায় বাৰু কুকুৰেও লৈ লৈও যায় খায়ো পেলাই-
উম। সৰুকৈ হয় দিয়া আমাৰ নেউল বিলাকো বৰ ব- বদমাছ নহয় মুৰ্গী পোৱালি হাঁহ পোৱালি একো ৰাখি- থাকিব নোৱাৰাৰে কি কৰে মূৰটো ছিঙি চিঙি পেলাই পেলাই থৈ যায়-
উম নাখায় এনেই মাৰি পেলাই থৈ যায়।
হয় লোকচান কৰি দিয়ে আমাৰ লোকচান হৈ যায়। সিহঁতৰ কাৰণে কিমান ডাঙৰ ডাঙৰকে কৰো খোৱাই বোৱাই- বেয়া লাগে পিছত-
বেয়া লাগে মাৰি পেলালে।
মানে খোৱা বোৱা বস্তু বিলাক দি থাকে ন তে মায়ে দেখি মানে বেয়া লাগে- লাগে আৰু ইমান ধুনীয়াকে যত্ন কৰি ডাঙৰ কৰে ঔষধ চষধ আনি দিয়ে দামিনৰ বিলাক ঔষধ বোৰ। জীয়াবৰ কাৰণে-
অ।
দিয়ে তাৰপিছত খাবলৈ দুই টাইম দুই টাইমান দি দিয়ে খোৱা খোৱা খানাবিলাকত- পিছত যেতিয়া এইবিলাক দেখে মানে বেয়া লাগে আৰু- হাহৰ গঁৰালত-
হবই এ।
উম কিমান কষ্টকে ডাঙৰ কৰা হয়। উম তাতে কিনি অনা হয় ন আমাৰ নিজৰো নহয় হাঁহৰ পোৱালিবিলাক- আৰু এটা লোকচান মানে বহুত লোকচান দিয়াচোন।
উম সেইটোৱেইেতো।
উম দামত কিনি আনে লোকচান হৈ যায় আৰু ঘৰৰ জীৱ-
উম লাগে লাগে।
আমাৰ আগতে এনেকে হেৰি আছিলে ছাগলী আছিলে বেমাৰ হৈছিলে- বেমাৰ হোৱাৰ কাৰণে মানে এজনী এনেকে মৰি গ'ল মৰি যোৱাৰ কাৰণে চব মানে দি দিয়া হ'ল কাছাৰীত উ
আহ
এই আমাৰ ঘৰত মানে বস্তুবিলাক নামানে গম পাইছানে। এ খাব হম।
উম চুৰ কৰি লৈ গল মানুহে
নহয় মানুহবিলাক কি কবা চাই থাকে বুজিছা। কোন ক'ত কেতিয়া গৈছে মানে সুবিধা পালে লৈ গুচি যায়।
সেইটোৱেতো।
আৰু মানুহ বিলাক ইমান বটমাছ মানে পথাৰত এই গৰু বিলাক এৰি এৰি দিয়ে জানেই যে পথাৰৰ খেতিত হৈছে ন।
অ', সেইটো তেনেকুৱাও কৰে।
অ', গৰু বিলাক এৰি এৰি দিয়ে পথাৰ কঠীয়া খাবৰ কাৰণে। কিমান কষ্টকে কঠিয়াবোৰ পাৰা হয় ন।
সেইটোৱেই টো।
কিমান দামত কিনি আনে বুজিব লাগে মানুহবোৰে
আহ।
কিছুমানে কৰে ন উপায় নাই পথাৰত। থাকিব নোৱাৰে যি ৰ'দ দিছে এতিয়া এতিয়া বাৰু ৰ'দটো অকণ কুমলীয়া কৰিছে। তে যেনেকুৱা ৰ'দ দিলে এদিনটো একে পুৰা মানে পিঠি জ্বলি যোৱা নিচিনা ৰ'দ দিয়ে।
ঠিক আছে হ'ব দিয়া ন।
ঠিক আছে বাৰু দিয়া হ'ব দিয়া।
উম।